ভালে ভালেই। তোমাৰ? অ' ভাত চাত খালা?
ভাত তাত খালো। তুমি?
মই খালোঁ অ'।
মই খাই তামোল অকণ, তোমাৰ, আপোনাৰ মাছ দি খালো তোমাৰ।
মই ডিম এদি খালো।
কি লোকেল নে হেৰি?
এই ব্ৰইলাৰ।
উম।
অ'।
পিছে খবৰ খাতি কেনেকুৱা?
খবৰ খাতি ভালে, ভালে।
অ' ভালেই ভালেই, মাহৰ ভালেই? পিছে পিছে, কলেজ চলেজ পঢ়ি আছ নে নাই?
কলেজ পঢ়ি আছো, যোৱাহে নাই।
উম, কি পঢ়ি আছো এতিয়া?
মই, ছেকেণ্ড ইয়াৰ।
একজাম হোৱা নাই নেকি?
একজাম হোৱা নাই।
অ'।
আহ
আজিকালি কি কৰিবা, কিবা এটা কৰি থাকিলে ভাল লাগে আৰু।
উম।
কিবা ফ্ৰাৰ্ম এখনে খোলো নেকি, তাকে ভাবি আছোঁ মানে মই পইচা কেইটামান পোৱা কথা হৈছে।
কি কাম কৰিবা বাৰু।
কিবা মুৰ্গী বা গাহৰি ফাৰ্ম কৰিম বুলি ভাবি আছো।
মূৰ্গী গাঁৱে গাঁৱে লাভটো বহুত আছে।
উম।
মই খোলো নেকি।
খোলা খোলা একেলগে খুলিবা নেকি?
একেলগে খুলিব পাৰি ন।
ছ
জেগাই পেলাই পথাৰ পেলাই আছে ব এটা।
অ মানে পথাৰত ধৰি লও বেয়া ঘৰৰ ওচৰ হলে ভাল মানে। ঘৰৰ পিছফালে চিছফালে বাৰি হলে আছে নেকি এনেকুৱা ঘৰৰ পিছফালে? উম।
মানে গাহৰিটো পুহিবলৈ অকণ দিগদাৰ হয়।
উম।
খাই জে গাহৰি টো।
অ আমাৰ পথাৰ কিনাৰত যে আমাৰ অকলশৰীয়া ঘৰ মানে আমাৰ ইয়াতো ধুনীয়া জেগা।
আহ,
খুলিম বুলি ক'লে জেগাটো চাই লয় তোমালোকৰ তাত যদি পছন্দ নাইকীয়া তাতে খুলিব যদি মোৰ ই‌য়াত আমাৰ ইয়াত কিন্তু একো অসুবিধা নাই।
অ আমাৰ পিনে মানে অকমন মানুহে ৰাইজে কিবা কব পাৰে ন।
অ পাৰা আমাৰ ইয়াতে খলো আমাৰ ইয়াত। কথা কিন্তু আকলশৰীয়া ঘৰ আশে পাশে ঘৰ নাই ইমান। দুৰে দূৰে আছে মানে। হে তেওঁলোকো পুহি পেলাই এনেকৈ চলি আছে মানে। সেই মই ভাবিছো ৰুম বনাই আছো বাৰু তে নে আনিম বুলি। ভাবি আছো তোমাৰ প্ৰথমতে
অহ।
তাৰ আগত মানুহ এটা পোৱালি দুটা চাব লাগিব। এয়াটো নোৱাৰিম বাৰু দে।
গম পাইছা। হেল্ল' অকলশৰীয়া এইটো নোৱাৰিম বাৰু এ কব এটাক ক'ব লাগিব।
আহ অকল খাই বহুত পইচা লাগিব।
মই তাকে মাক লোণ এটা লৈ দিব কৈছোঁ মানে
অহ,
মাক আপোনাৰ তোমাৰ লোন এটা লৈ দিব বুলি মায়ে লৈ দিম বুলি কৈছে বেংকত গৈছিলে মানে এইকেইদিনতে লোনটো হোৱাৰ কথা আছে হ'লে মানে মই আনিম বুলি ভাবিছোৱে গাহৰি।
অ'।
বাকী মুৰ্গী, মুৰ্গী আছে। আছে বাৰু এ! ঘৰতে আছে। মানে ঘৰৰ এনেকুৱা গৰালতে মুৰ্গী, ছাগলী, গৰু। পাৰ, হাঁহ আছে। পুখুৰী আছে মাছ থৈছোঁ বাৰুতে এইবাৰ মাছ দিছোঁ বাৰু প্ৰথমতে। মানে আগতে এইটো- কৰি মানে। আপোনাৰ তোমাৰ বনৰীয়া মাছ পথাৰ চথাৰ পৰা আহি পেলাই সোমাই। এইবাৰ এইবাৰ মানে নিজেই মাছ দিছো। তোমাৰ ৰৌ মাছ দিছো। দিছো আকৌ এইফালে চন্দা মাছ দিছো বেছি দিয়ে নাই। দহ কেজি, দহ কেজি দিছো পোনা।
অ'।
আমাৰ। তাৰে মানুহবিলাক ইমানো ভাল নহয়। মানে ৰাতি পুখুৰীত চাব লাগে।
চোৰ কৰে মানে।
অ'।
অ' এ! চুৰ- চুৰ কবৰ কাৰণে আজিকালি এইবিলাক কৰিব মানে ভাল নলগা হয়।
উ'ম মানে ইমান কেচ নাই মানে। তোমাৰ ৰাতিটো মই দুবাৰ, তিনিবাৰ মানে পুখুৰীতটো কানে কানে অকন ঘূৰি দিওঁ।
অ'হ।
কাৰবা এটাৰ লগত ফোন কৰি কথাই পাতিলো। এনেকুৱাই কথা বিজনেচৰ কিবা কিবি। কি হৈছে কি নাই? সেনেকুৱা মই তোমাৰ এতিয়া বি, এ এইবাৰ ফাৰ্ষ চেম।
অ' আচ্ছা ক'ত?
তোমাৰ মই এই টাউনতে।
অ' আচ্ছা আইটি, চাইটি লোৱা নাই নেকি?
আইডিয়া নললো ল'ব। কৰিছিলা আইটি আই নপঢ়িলো। এ! মানে আই, টি, আই কলেজখন আমাৰ ঘৰৰ পৰা বহুত দূৰ হয় মানে।
অ'হ তুমি কিহত মেজৰ লৈছা?
পলিটিকেল।
অ' আচ্ছা।
পিছে তুমি এইবাৰ ফাইনেল দিবা। পঢ়িছা নে নাই ভালকে।
মই পঢ়ি আছো।
অ' একজাম কেতিয়া পৰা।
একজাম জানো কেতিয়াবা হয়।
অ' গ'ম পোৱা নাই মানে, কলেজ যোৱা নে নোযোৱা?
কলেজ গৈ আছো। মই এতিয়া ইমান যোৱা নাই আৰু। সেয়া।
সদায় গ'লে গাড়ী তেলৰ পা কিবা পা খুৱা বোৱা পা আদিৰ পা লাগেই।
অ'
পঢ়া মানে পইচা উৰুৱা কাম আৰু।
উম
মই সেইকাৰণে পঢ়ি আছো, নিজেই সৰু সুৰাকৈ কিবা এটা কৰি আছো।
অ'
তোমাৰ দোকান এখন খুলিম বুলি ভাবিছো, ভাল জেগা আছে যদি ক'বাচোন, মানে ভাল চেল চেল যোৱা জেগা আছে যদি ক'বাত।
অঁ অঁ হ'ব।
তোমালোকৰ চেণ্টাৰ চেণ্টাৰ নাই নেকি?
হা
তোমালোকৰ চেণ্টাৰ নাই।
চেণ্টাৰ এনেকুৱা নাই।
মানে অলপ ডাঙৰ চেণ্টৰ সন্ধিয়া টাইমটোত ধৰক বিকি বটা ভাল হবলৈ ৰাতিপুৱা টাইমতটো বিকি বাটা ভাল হবলৈ ৰিছাৰ্জ চিছাৰ্জ কিবা মোবাইলৰ চবাইলৰ দোকান চোকান এখন
তেনেকুৱা তেনেকুৱা নাই নহয়। এনে দোকানত, দোকানত ফেলে বহে বাৰু দে
অঁহ।
সেনেকুৱা, এনেকুৱা চেণ্টাৰ নাই বাৰু দে।
আমাৰ চেণ্টাৰ মানে আছে। তাত মই ভাবি আছো দোকান এখন খোলাৰ কথা ভাবি আছো মানে
অহ।
মানে যাৰ মাতি তাৰ লগত কথা পাতিছো।
অঁহ।
মানে উম, সেই চেণ্টাৰখনত মানে তোমাৰ মোবাইলৰ দোকান চোকান মানে ইমান নাই মানে
অহ।
খেল, বিল দিয়া এইবিলাক ইমান দোকান নাই মানে।
আচ্ছা।
মানে একদম পুৰা টাউনত যাব লাগে মানে লাইনৰ বিল্ডিং। এতিয়া মই যদি চেণ্টাৰ এখনত যদি দোকানতটো খোলো। টাউনত ইমান কেইটা পইচা খৰচ কৰি যোৱা মানত দুশ, তিনিশ টকা সেইটো মোৰ ওচৰত ভাল হ'ব চাগৈ
উম, অহ, এই জেৰক্সৰ দোকান খলীলে আজিকালিহ বহুত
অহ, মই সেনেকুৱাই ভাবি ভাবি আছো মানে জেৰক্সৰ দোকান আজিকালি জেৰক্স লাগেই মানুহক ফটো চটো মানে এতিয়া আমাৰ, তোমাৰ এতিয়া গাঁৱৰ মানুহ বিলাকৰ মোবাইল এটা বেয়া হল বুলি কলে টাউনলৈ যাব লাগে
অহ'।
এতিয়া ৰিচাৰ্জ, চিচাৰ্জ কিবা এটা হল বুলি কলে টাউনলৈ যাব লাগিব। ইয়াত নাই মানে ইমান।
অহ
আছে মানে তোমাৰ চেলুন এখন আছে তাৰপিছত হোটেল সৰু সৰু দোকান দুখন মান আছে।
অহ
চিটাৰ গুৰি ষ্টেচনৰ জেগাত মানে হে তোমাৰ ৰাতিপুৱা টাইমত মানে মানুহ ভিৰ বহুত ভিৰ হয় দূৰটোৰ পৰা আহে টো ই ষ্টেচনত এ ক'বাত যাবলৈ
অ।
তাৰপিছত তোমাৰ আলহী চালহী কোনোবা খাব খাব মানুহ আহে মানুহ হয় তাত মই ভাবিছো এনেকুৱা মানে ভালকৈ দোকান এখন দিম বুলি। মানে দোকানখন এনেকুৱা দিম চকুত পৰা দোকান দিম মানে ভাল আজি কালি ভাল মানুহে মানুহ এটাই ভাল দোকান এখনলৈ যাব খুজিব। বা সেই হোটেলখন চাফা নে লেত তেটৰা হেনো খোৱা জেগাতো চাব খুজিব না ভাল দোকান খনতে যাবা চাব খোজিব।
সেইটোয়ে টো উম।
দোকান এখন খুলিম বুলি ভাবি আছো।
অ ক'ত খুলিবা?
মই চেণ্টাৰতে খুলিম বুলি ভাবি আছো।
অহ।
মানে খুলিব পাৰে এতিয়া খুলিলো এতিয়া মই আকৌ যদি ইয়াত যদি দোকানখনত মই লাগি থাকিলে আকৌ ইফালে ঘৰ আকৌ ইফালে গাহৰি চাহৰি পুহিম বুলি ভাবিছো সেইফালেও মা থা মাৰি আছো। মানুহ দুটামান লাগিব লগত।
লাগে বাৰু
দোকানখন যদি খুলো তাত ভাল মানে ল'ৰা এটা কাম এনেকুৱা অলপ জনা শুনা লৰা এটা
মোকে ভৰায় লবা।
পাৰিম বাৰুতে
অ মইয়ো কিবা এটা পাই থাকিম।
উম তুমি মোৰ লগত কৰিম বুলি এতিয়া বিজনেছ কৰিম বুলি ভাবিছা যেতিয়া আৰু নালাগে আমি এটা কাম কৰিম দোকানখন লাগিলে দুয়টাই মিলি পেলাই খুলিম।
অহ।
পিছত ফাৰ্মখনো দুইটা মিলি পেলাই খুলিম।
অ।
টাইমত ফ্ৰী থাকিলে দোকানখনত আহি পেলাই অকমান লাগি ভাগি দিবা মইয়ো যদি ফ্ৰী থাকো কোনোবা সময়ত লাগি ভাগি দিম।
অহ।
তো আমি দোকান খনেলে যাব নোৱাৰিম না।
সুবিধা থাকে বস্তু চস্তু অনা শুনা থাকে মোৰো থাকে।
অ'।
মানে পাঁচ মিনিট লোৱা এটা চাম। ভাল ল'ৰা এটা চাই পেলাই আমি তাক মাহে দহ বাৰ এটা টকা মানকৈ দিয়াকৈ কিবা এটা চাম ভাল অলপ জনা শুনা লোৱা জেৰক্স চেৰক্স কৰা মেলা। তাক বহাই দিম, তেওঁ আমি দোকান বন্ধ কৰিব সময় ৰাতি সময়ত এপাক তুমি গ'লা বা মই বা বোলো মোৰতো বাৰুতে বেছ চি দূ নহয় দুই কিলোমিটাৰ মান হ'ব চিন্তাৰলৈ। মহভাৰতে তুমি কেতিয়াবা যদি আহিব পাৰিবা আহিবা বা সপ্তাহত কেতিয়াবা এদিন হ'লেওতো আহিব পাৰিবা।
অ'।
মানে মোৰ ঘৰতো মানে কৈ আছে দোকানখন খুলিবলৈ। এতিয়া তোমাৰ মই লোন ভাবি আছো লোনটো যদি হৈ যায় চব ফালৰ পৰা মানে যদি লোনটো হৈ যায় মায়ে যদি কৰিছে কাগজ পাতি যদি শুই যায় মই মানে দোকান খনো খুলিম ৰিফাল তোম গাহৰি ভৰাম বুলি ভাবি আছে। যদি তুমি ভাবিছা তুমিতো এতিয়া ফ্ৰিয়ে থাকা আহিবা এদিন ধুনীয়াকৈ কথা চথা পাতিম। চাই ল'বা ঘৰৰ মাটি চতি খিনি তেনেকৈ চাই ল'বা ধুনেকৈ যদি তোমাৰো যদি মন যায়
অ'।
তুমি শুনিব পাৰিবা যদি আহিবা দুইটাই মিলা প্ৰীতিকো কৰিম আৰু। চলি থাকিম আৰু সেনেকৈ কৰিব টো টো লাগিব এনেই থাকি লাভ নাই।
লাভ নাই অ'।
এতিয়া সদায় দেতা মাৰ পঠয় পৰা কিমান খাব। পাৰিবা
খাবা অ'।
খুব বেছি আৰু দেতা মাহঁতে পাঁচ বছৰ দহ বছৰ খবৰ তাত
তাৰপিছত ত অ', নিজে শিব প লিব
সেইকাণ মান মানে এতিয়া এতিয়া পৰাই ভাল ভাবিলে মানে পিছলে আমাৰ হেৰি নাথাকে আৰু গম পোৱা পিছ মানে ইমান বুজা নাথাকে আৰু। এতিয়া পিছত কষ্ট নাপামো আৰু যদি এতিয়া যদি আমি এনেকৈ থাকো পিছলেতো বহুত কষ্ট পাম।
সেইটো,
সেইকাৰণে এতিয়া ভাবিছো, মই এনেকুৱা কিবা এটা কৰিম বুলি ভাবিছো মানে।
উম নিজৰক নিজে
উম-উম-উম, বাকী তুমি এনে কি মাংস খাই ভাল পোৱা?
মই গাহৰি, বইলাৰ বলি হে
তুমি বনাব জানা নহয় তানে অ মই অলপ চলপ জানো আৰু মায়ে বনাই থাকিলে কেতিবা চাই থাকো যে।
অ' দিয়া হ'ব দিয়া বেলেগ দিনাখন লগ পাম ন।
অ' মই তোমাক ফোন কৰিম দিয়া জনাম দেই।
অ-অ হব। বাগ